হেল্ল'।
অঁ শুনিছা নাই?
শুনি ছ।
আহ শুনিছো শুনিছো কোৱা? এ ৰাস্তা পিনে ঘুৰি ফুৰিছোঁ এনেই ওলাই আহিলো ৰুমৰ পৰা অলপ।
আচ্ছা, আচ্ছা এই গৰমত। গৰম দেখি ওলাই গৈছা নেকি?
অ গৰম দিশে ওলাই আহিলোঁ।
আচ্ছা আচ্ছা হেৰি। তোমাৰ সেই এডমিচনটো হ'ল আই টি আই।
অঁ এনিমেশ্যন হল হল হল।
আচ্ছা কিমান ললে এনেকে পইচা পাতিটো।
পইচা পাতিটো সেনেকে মানে অলপ এই। সন্ত্ৰাৰ ফালৰ পৰা অলপ সহযোগ কৰিছে।
আচ্ছা এইটো কোটা ভাল পোৱা মানে ন।
ফ্ৰী কে দিম কৈছে এতিয়া কি হয়।
আচ্ছা তুমি মানে হেৰি আগতে এইবিলাক কথা চথা পাতি থলা।
অহ পাতি থলো।
অ। অ মানে এতিক অকল কথাই পাতিব লাগ নে কিবা কিবি কৰিব লাগে তাৰ বিষয়ে অলপ কোৱাচোন। মানে চিটটো পাবলৈ বা সিহতে সুবিধা কৰি দিবলৈ অ।
সুবিধা মানে কি পাৰ্চেণ্টেজটো চাই মানে কিবা এটা কৰি দিয়া আৰু সে সহযোগ কৰি দিয়া। খিনিয় অ বাকীনো কিতো।
আতছা এইেইটো কথা মানে।
বাকী অ বাকী তুমি হেৰি কিবা। অ। কি কোন চেমল লৈছিলা তুমি ইমমান ভালকে নাজান তানে শুধাই নাই আৰু মানে পাহৰিলো। ডিগ্ৰি কোন চাইমাৰ মানে মেজৰ কি কি ৰৈছে তাৰমানে মেজৰ।
অঁ মেজৰ মেজৰ মানে মোৰ আছিলে এডুকেশ্যন।
উম এনে এডুকেশ্যনৰ বিষয়ে কব নেকি মই মানে ইমান ভালকে নাজানো জানো এডেনৰ বিষয়ে। কেনে ধৰণৰ মানে কি লেভ লপ হয় তাৰমানে এনেই।
হ হা হা।
মানে এডুকেশ্যন বিষয়ে অল ক'ব নেকি মানে এডকেশ্যন কি কৰ। পাই মানে ভৱিষ্যতে কি দিশত যাবলৈ যাম যলে ভাল হয় তাৰমানে।
অ আচ্ছা আচ্ছা এডুকেশচন ললে মানে আচলতে। এডকেশ্যন মানে কি তোমাৰ শিক্ষা। ন মানে এডুকেশ্যন ল'লে মানে তোমাৰ টিচিং লাইনত যাবলৈ অলপ সুবিধা হয় আৰু মানে। এইটো কি বুলি ডি এল এড অ ডি এল এড ডি এড এইবিলাক প'ৰ্চ। অলপ সুবিধা হয় মানে বহুত আগতে কিছুমান কথা জানিব পৰা যায়। মানে গ্ৰেজুৱেচন টো কৰোতে উম তাকে মানে ট চছেট বিলাক। কাৰণে অলপ সুবিধা হয় টেট দিবলৈ বা এই ডি এল এড বি এড বা কিবা কিবি লাগিবই বাৰু।
উম উম লাগিবই আৰু।
লে মানে তাৰ বিষয়ে অলপ সহজ এটা হয়।
উম উম হয় হয় মানে ইমান মই। অ বিষয় ন নয় এডেশ্যনটো মানে তেনেকেতটো জানো বুডেশ্যন মান শিক্ষা। কিন্তু কি সুবিধা হয় মানে।
অ মেইন সুবিধা সেইটোৱে আৰু মানে, টিচিং লাইনত যাব যদি যাবলৈ তোমাৰ ইচ্ছা থাকে ন। উ তুমি মানে যেতিয়া এডুকেছন ল'ব পাৰা এ মানে। প্ৰতক নিজৰ নিজৰ ভাগ থাকে আৰু যেনে পলিটিকেল চাইসত। বেলেগ, অ।
তুমি এতিয়া বৰ্তমান, মোৰ লৈছিলো মই হিষ্ট্ৰী লৈছিলো।
আচ্ছা তোমাৰ হিষ্ট্ৰী ভালে চাগে ন, তোমাৰ মানে এইবিলাক কম্পিটেটিভ এক্সামবিলাক দিবলৈ মানে। সুবিধা হয় চাগে এনেকে মানে অ ইতিহাসৰ ক।
উম হয় হয় সেই বহুত খিনি সুবিধা মানে। অঁ বাৰ মান হিষ্ট্ৰীত ল' মানে বহুতখিনি সুধা আৰু। একজামত বেছিভাগ সেইবিলাকে আহে ন হিষ্ট্ৰীৰ বিষয়তো অলপ। উম উম।
হয়।
হ'লে মানে এডুকেশ্যন ললেও মানে বহুত সুবিধা হয় মে
অ অ মানে চবৰে ভাল বেলেগ বেলেগ সুবিধা আছে সেইটো হয় উম তোমাৰ মানে হিষ্ট্ৰিটো এক্জামত লিখোতে বহুত দীঘল দীঘল লিখিব ওলাইছে ন তোমাৰ আগৰ কথাবিলাক বেছিকে কৰিব লাগে চাগে নিজে সাজিবলৈ ইমান এটা নোৱাৰি চাগে ন
অ কিছুমান নোৱাৰি কিছুমান পাৰি মানে কিছুমান নোৱাৰি মানে কিছুমান থিয়ৰি থাকে ন বস্তুতটো মানে ডাইৰেক্ট লিখিবই লাগে
অ কিছুমান যেনিবা অলপ যেনো এটা টপিক জানিলে টপিক ইবত দুই তিন বজি লিখিব পৰা যায় কিছুমান অ কিন্তু হিষ্ট্ৰ্ৰীটো তেনেকে
নাইন টেনৰ হিষ্ট্ৰী আৰু অ নাইন টেনৰিষ্ট মানে গ্ৰেজে হষ্টটো অল
বেলেগ বেলেগ তাকে মইও নাইন টেন লে হিষ্ট্ৰি টো পাইছিলো আৰু তাৰ পিছত নাপালো তেতিয়া হিষ্ট্ৰী টো মানে বেলেগ আৰু গ্ৰেজুৱেচন নিচিনা এতিয়া তেনেকুৱা ধৰণৰ নহয় তেতিয়া মানে আকৌ কথাবিলাক ৰজা মহাৰজা তেনেকুৱা ধৰণৰ কিন্তু তাৰ পিছত অলপ বেলেগ বেলেগ আহে তো
বৰ বেলেগ ধৰণৰ কথাও সোমাই তামে চব ফালৰ পৰা সোমাই তাৰান এডুক্যনৰ কথাও সোমাই ফিলচফিৰ কথাও সোমাই আৰু মানে হিষ্ট্ৰীৰ কথাও থাকে। উম মানে আজিলালি কি হয় মানে চব মানে সুমিয়াই তাৰে আঁচলতে কিতাপ বোলা বস্তু কানেককচন থাকে ন সটো
অ সেইটো হয় সেইটো হয় মানে দীঘলীয়া হৈ প আচলতে এটা টপিকৰ ওপৰতে মানে এটা টপিকৰ ওপৰতে এখন
হয় হয় মানে আজি অসমৰ বোলে বিষয় বলে তোহলে মানে গোটেই বিলাক সোমাই থাব কিতাপে উলিয়াব তাৰ মানে এখন আমি কি আগতে পাইছিলো মানে অ আগতে মানে আমি নাইন টেইন নাইন টনত থাকোঁ ইলেভেনত থাকোতে মানে কি হ'ল মানে এটা এটা প
এটা এটা পাৰ্ট আছিলে তাকে তাতে সমাজ বিজ্ঞান বুলিয়ে আছিলে অ তাতে আছিলে হিষ্টী আছিলে পলিটিকেল চায়ন্ঞ্চ আছিলে তাতে আৰু সমাজ বিজ্ঞান বুলি কয় তাতে মানে চাৰিটা ভাগ অৰ্থনৈতি
আছে উম আচলতে কি হয় মানে। উ আচলতে কি হয় মানে ডিগ্ৰী লোৱাৰ লগ লোৱাৰ লগে লগে মানে বস্তুটো এটা ভাগ হৈ যায়তো বস্তুটো। মানে সেইটো বিষয়ত পুৰা কম্পালচৰি মানে একদম পুৰা প্ৰথমৰ পৰা আদি কৰি জনা মানে ভাগটো সোমাই দিয়ে তাত মানে তুমি এ দিয়া মানে এ তুমি যেতিয়া ন মানে এডুকেশনৰ বিষয়ে মানে ইমানে সেই এডনৰ বিষয়টো মান সম্পূৰ্ণ জান
অ মানে মানে টপিকটোৰ ওপৰত গোটইটো জনা মানে বহুল ভাবে জানিব পৰা যায় তাত। আচলতে আমি শিক্ষা মানে কি তাৰ বিষয়ে মানে নহয় শিক্ষা কেনেকুৱা ধৰণৰ কি। ক শিক্ষা কৰিলে কত কি হয়? চব মানে পূৰ্ণ ডিটেইলি তাতে জনা যায় তাৰমানে।
উম কোনে দিছিলে সংজ্ঞা কোন উৎপত্তি কেতিয়া হৈছিলে কোনে কেনে ধৰণৰ শিক্ষা কি? জীৱনটো কেনেধৰণৰ চলিব পাৰি মানে শিক্ষা সেইটো বিষয়তো মানে মানে টপিকটো দি দিয়া অ বস্ততো কিন্তু এনেকেনো মানে ফাৰ্ষ্টয়ে চেকণ্ডিয়েৰ বস্তুটো অকল চিঞৰি মানে আৰু কমতি কমিতি চট চটকে দিয়া হয় ন।
অ মানে চব বিষয় অলপ অলপ আগতেনো। সমাজ বিজ্ঞান বুলিয়ে আছিলে যি সমাজ সমাজ বিজ্ঞানতে এক্সাম দিও তাতে কেতিয়াবা হিষ্টৰি পাঁচ নম্বৰ আহিলে ভূগোলত হব তেনেকে আহে আৰু আগতে মানে সমাজ বিজ্ঞানতে গোটেইখিনি হ আৰ্টছৰ যিখিনি মানে চাবজেক্ট গোটেইখিনি তাতে অলৰেডি সোমাই যায়
সোমাই যায় সোমাই যায় অ তোমাৰ তেনেকে মানে এ এডুকেশ্যন লৈছা ন মানে তোমাৰ কমিউনিকেচন কিন্তুু বহুত ভাল লৈ মানে তোমাৰ মানে আমো মনৰ মানে ইমান নাই ন মন ল'ৰা বিলাকহে মানে অলপ কমিউনিকেশন কৰিব লাগে ন বস্তুটো তাত অ মানে কাক কেনেকে সন্মান কৰিব লাগে অ কাক কেনেকে সন্মান কৰিব লাগে।
সেইটো হয় সেইটো হয় মানে এইটো শিকোৱা হয় এইটো মাইক্ৰ' টিচিং মেকৰ টিচিং এনে কিবা কিবি এইবিলাকে আৰু তাৰ মানে এডুকেশনত মানে বহুত প্ৰেক্টিকেল থাকে প্ৰেক্টিকেল মানে তুমি বুজি চাই চাগে প্ৰেক্টিকেল মানে ম কেনেকুৱা ধৰণৰ কি কৰিবলে মানুহ লগত বিহেভিয়াৰটো কেনেকুৱা কৰিব লাগে মানে টিচিং লাইনত এতিয়া এজন শিক্ষক হ'বলৈ হলেতো তুমি জানাই
উম এজন মানে প্ৰশিক্ষক কেনেকে হ'ব তাৰমানে শিক্ষা শিক্ষক লগাতে প শৃ্ষক আৰু মানে কেনেকে ধৰণৰ দৰে নিজকে মানে ডিচিপ্লিন ওপৰত থাকিবি ন বস্তুটো শিক্ষাই তাৰমানে টোক বস্তুটো দি দিয়ে তাৰমানে
অ সম্পূৰ্ণ মানে সিহঁততে প্ৰেক্টিকেলি মানে কৰি দেখুৱাই যে কাম বিলাক মানে শিক্ষা মানে তেনেকুৱা আৰু তুমি নিজে জানা চাগে এতিয়া আমাৰ স্কু স্কুলৰ টিচাৰ বিলাক আগতে যিবিলাক বা এতিয়া বৰ্তমানৰ কলেজৰ সিহঁতে কোনো ধৰণৰ লাজ চাজ নকৰাকৈ যেনেকুৱা মানুহৰ আগত মানে একদম সম্পূৰ্ণ একদম চকুত চকুত হৈ চাবলৈ শিকে শিক্ষা দিয়া হয় আৰু
শিক্ষাটো মানে তোমালোকে মানে পুৰা মানে চব ফালে মানুহক কেনেকে কমিউিকেশ্যন কৰিব লাগে যোগাযোগ কথা বতৰা আদি কৰি চব বিষয়ে তাৰমানে শিক যদি মানে শিকিব পৰা তাৰমানে ন অ মানে আমি মানে ললে মানে বস্তুটো কি হল প্ৰত কথাই পঢ়ি থাকোতে পঢ়ি থাকোঁতে মানুহৰ মগজবিলাক উম ন কোৱা সি কোৱা যাও কিন্তু এনেই তোমালোকক ক এডুকেশ্বন ন মাস্ত লগত লৰা ছোৱালী লগত টো পুৰা ফ্ৰীডম থাকইাগিব ন
থাকিব লাগ থাকিব মানে আমাৰ মানে লাাজ বোলা বস্তুটো মানে সম্পূৰ্ণ এৰি দিবই লাগিব মানে এজন টিচাৰ হবলৈ হলেতো আচলতে লাজ কৰিব নালাগে বিশেষকে মানে যিমান লা অ অ
কৰিব পাৰিব লাগিব
আৰু টিচাৰ ভাল গুণ হবলৈ হলেতো তুমি যদি লাজ কৰি দেখুৱাইছা
হয় এডুকেশ্বন ল' মানে বহুত লাভ হয় মানেটো জীৱনত এডেশ্যনু আমি এতিয়া হিষ্ট্ৰ্ৰী বিলাক ললো জানে হিষ্ট্ৰ্ৰী কি হল মানে পৰীক্ষাৰ এক্জামত আহিলে মানে হেৰি হয় ন এপ্লাই হয় হয় নহয় কিন্তু এডুকেশ্যন নলেকতো এতিয়া আজি খোৱা বোৱা মানে আজি ক কিবা কাৰবালক কথা বতৰা বা আদি পিছত মানে এডুকেশ্যন সোমাই থাকে তো
অঁ মানে আচলতে শিক্ষা এডুকেশ্যন মানে ল'লে মানে তোমাৰ এটা সাহস এটা হয় আমাৰ মানুহৰ লগত মানে কেনেকুৱা ধৰণৰ কি কথা পাবলৈ পতককে মানে আগাঢ়ি যাব পাৰি সেইটো
যাইি যায় অ মানে এডুকেশ্যনটো তোৰ মানে তোৰ মানে দুইদিন যিল চলি থকা পয়ুক কৰিব পৰা যায় ব
অ অ মানে এতিয়া তোমালোকৰ চাগে মেজৰ লত সিমান প্ৰেক্টিকেল নাথাকে চাগে আমাৰ মানে প্ৰত্যেকটো চেমিষ্টাৰতে এটা এটা প্ৰেক্টিকেল থাকে বা ভাইবা ভাইাৰ বা প্ৰত্যেককৰ থাকে কিন্তু তেনেকুৱা আমাৰ যি এডুকেশ্যনত যেনেকে দিয়ে মানে তেনেকুৱা ধৰণৰ নথাকে চাগে আমাৰ এজন এজন কেতিয়াবা আমাৰ এজনজন চাবজেক্ট মানে চাবজেক্ট মানে জানাই আৰু আমি মই যেনিবা টিচাৰ হৈ দেখাব লাগে এজন ষ্টুডেণ্ লাগে মানে সেই ষ্টুডেণ্জনক তুি কেনেকুৱা ধৰণৰ কি কেনেকৈ পঢ়াবা সেইবিলাকৰ পৰা আমাৰ মানে স্কুলত মানে কলেজত আৰু কলেজত গুৰুত্ব
উম উম এনে অকণ মানে কলজতে বোলা নহয় বাহিৰতো মানে তোমালোকৰ মানে ভাৱ মানে ভাল নে
মানে যদি যিয়ে মানে যি মানুহে মানে যিয়ে এডুকেশ্যন লৈছে মানে মানে চিঞৰলি তামানে সি মানে সচাকে এডুকেচন আছে ন তাৰ বিষয়েটো সম্পূৰ্ণ সি শিকিছে ন বস্তুটো
অ শিকা হৈছে আচলতে এডুকেশ্যন মানে প্ৰথম মানে এডুকেশ্যন লোৱা মোৰ বিষয়তটো আহিব মই এজন ট্ৰেছাচাৰ হম
উম উম হয় হয়
প্ৰথম এডুকেশ্যন মানে এডুকেশ্যন মানে টিচাৰ বুলিয়ে ভাবে বহুত মানুহে কিন্তু তাৰ উপৰিও বেলেগ বেলেগ কিবা থাকে কিন্তু বহুতৰ মানে টিচাৰ এডুকেশ্যন যেে লৈছে মানে বহুতৰ শুনিবা যে তুমি ভালকে সুধিবা বা তোমাৰ লগৰ বিলাক যদি এডুকেছন মেজৰ আছে তুি সুধিবা যে তেওঁলে ক'ব প্ৰথম কথা কব কি মই তুমি তোমাৰ এইম কি বুলি ক'লে মানে তেওঁ ক'ব কি মই এজন ট্ৰচাৰ হ'ব বিচাৰোঁ অ অ আচলতে এডুকেশ্যন মানে তেনেকুৱা আৰু
উম উম ভালে হৈছে দে এ মানে শিক্ষক হোৱাটো শিক্ষক হোৱাটো বহুত ধৰণৰ সন্মান হয় আৰু মানে শিক্ষক হলে মানে বহু সমাজতো সন্মান পায় আৰু মানে কি হয় বাকী মোৰ চাকৰি কৰিলে মানে ইমান গম নোপোৱা কিন্তু ইিচা বুলি ক'লে মানে এটা বেলেগ ধৰণৰ সন্মান থাকেতো
মাজত এটা মানে আসন এখনন থাকে আৰু
থাকে অ থাকে অ নে বাকীবন মানে কি হ'ল চ বাকী চাকৰি কৰিলে কি হল ইমানচ থাকেই বাৰু মানে ত্ৰচেৰ বুলি কয় বোলা বস্তুটোল বেলেগ ধৰণৰ ন
অ সেইটো হয় মানে টিচাৰৰ কোনো সৰু ডাঙৰ নাই মানে আচলতে
হম
যিমানে তুমি ভাল শিক্ষা দি অ যিমান ভাল শিক্ষা দিব পাৰিবা তুমি সিমানে ওপৰলৈ যাব ভাল মানুহ বুলি ভাবিব ভাল শিক্ষক ভাবিব অ তোমাৰ লগত ইষ্টদেন বা ছাত্ৰ ছাত্ৰিবিলাক আক আহিব তোমাৰ লগৰ প্ৰশিক্ষণ লবলৈ
তোমালোকে এতিয়াডুকেশ্যন লৈছে নাই ট্ৰচাৰ হম বুলি ভাবিছ ন মানুহৰ লগত কেনেকে হয় কেনে ধৰণৰ হ'ব গলে কেনেকোৱা ধৰণৰ মানুহক বুজি বুজা বুজা যায় তাৰমানে আৰু মানে ল'ৰা ছোৱালী বিলাকৰ লগত মানুৰ বেলেগ মানুহৰ লগতো মানে তোমোকে একদমাল কমিউনিক্যন কৰিব পাৰিবা হয় নহয়
কমিউনিকেশ্যন একদম মানে মানে অননি বেলেগ ষ্টুডেণ্টকৈ বেলেগ ষ্টুডেণ্টে নোৱাৰে বুলি নকওঁ তথাপিও মানে যিটো চকুত চকুত হৈ যি কথা ক'ব লাগে ন বহুত এদিনীয়া মানুহজন বা তোমাৰ লগত মই বোলে তোমাক আজি ফাৰ্ষ টাইম লগ পাইছো তোমাৰ লগত মানে একদম সম্পূৰ্ণ সাহসত কথা পাতিব পোৱা মানে এডুকেশ্যন যি মেজৰ ল'ব বা শিক্ষা মেজৰ ল'ব তেওঁহে পাৰিব মানে তেওঁহে বুলি নকওঁ কিন্তু তেওঁ অলপ বেছি মানে বা পলিটিকেল মেজৰ লোৱা এজনতকৈ মানে অলপ বেছি এটা পাৰে পাৰিব মানে
হয় হয় হয়
মানে সেইখিনি মানে শিক্ষা দিয়া হয়
অ তুমিতো সেনেকে তুমিটো ইডুকেশ্যন লৈছা ন হ'লো মানুহৰো লগত পোৰা ফি ন মানে এইটো কথা পতাৰা শুনিয়ে তাৰমানে গম পোৱা যায় তাৰমানে তুমি কথা কব উলিয়াব জানা কথা কব উলিয়াব জানা কব জানা আৰু কেনেকে কি কথা কলে কি মানে বুজা বুজি পোৱা যায় মানে তুমি জানা তাৰমানে
অ তাকে তেনেকুৱা ধৰণৰ মানে কথাবিলাক এনেকে পাতি থাকোতে মানুহ মানে পতককে ফ্ৰী হৈ যায় কিন্তু এতিয়া মইতো নাজানিম বা মই কেনেকোৱা ধৰণ কথা পাতিছো এতিয়া তোমাৰ লগতই পাতিচো তুমি হে জানিবা এতিয়া মোক
উম হয় হয় হয় মানে এনেই যে আমি মানটো ইমান লুকাই নথাকো মানে কৰিছো আমিনোহ ইমানমিউ ভ ভাল নহয় তাৰমানে লাহে লাহে শিকিছো বাৰু মানুহলে সম্পৰ্ক কৰি।
নাই ম ময়ো শিকিছোঁ বাৰু ময়ো লাহেকে ইমানো পাৰ্গত হোৱা নাই।
উ উম হয় হয় মানুহে শিকিব লাগে।
অ তাকে এনেকে যিমান পাৰো কৰি আছো আৰু তাকে আৰু বাকি যিমান খিনি পঢ়িব লাগে কৰিব লাগে।